হেল্ল'
হেল্ল'
হেল্ল', অ', কি কৰিছা?
এই শুই আছোঁ।
শুই আছা
তুমি কি কৰি আছা হা?
মই কোৱা নাই কি কৰিম আৰু, এ, এনে এবাৰ ওলাই আহিছোঁ কিবা অসুখ নে? ইনে
অ', ভাগৰ লাগি আছে নাই কলেজৰ পৰা আহি ভাগৰ লাগিছে, সেয়াই ভাত পানী খাই অলপ আৰাম কৰিছোঁ আৰু
তোমালোকৰ চাগে ৰ'দ দিছে, আমাৰ ইয়াত ইমান ৰ'দ দিয়া নাই, বতৰতো ডাৱৰ হৈ আছে। অ নেটৱৰ্কৰ প্ৰব্লেম বহুত। বৰ ব্ৰড
উম।
জাত। সেইকাৰণে। অ তোমালোকত যাৱ নে নোযোৱা?
তোমালোকৰ ফুৰিব
। এতিয়া নাযাও দেৰি যাম আৰু
এনে বলে এই হেৰিত যাবা গুৱাহাটীত যাবা গুৱাহাটীত ভাল লাগে। এ এ হেমন্তই হেৰিয়া বনাই আছে ইমান ধুনীয়া লাগে, এই চহীদ শহীদ হেৰিত তাতো ভাল লাগে একদম ভিতৰখন চাই ইমান ভাল লাগে। তাত গৰুইছিলো আমি আছে জাই হেৰি ঠাণ্ডাতে গৈছিলোঁ পিকনিকত, গোটেইখিনি মানুহ গাড়ী ভাড়া কৰি গৈছোঁ। ইমান ভাল লাগিছে তাত তাত যাবা আৰু আৰু এয়া হেমন্ত নতুন হেৰি এখন এখন বনাই আছে, পাৰ্ক এখন একদম ফুলৰ বাৰী। দহ বিঘা মান মাটি বেছি হ'লেও কম নহয় ইমান ভাল লাগে অ
উম
তাত যাবাচোন দেখিবা, কি ফুলৰ বাগিচা, কি মজা লাগে ফু ফটো মাৰিব পাৰিবা তাত। তোমালকৰ নিচিনা ছো চাল ছোৱালজনী একদম চিনি ফুৰমাইছে ইমান ভাল হৈছে। এখন হেৰি আছে চিচাৰে একদম তাত ধৰি লোৱা মানুহ বিলাক খোজ কাঢ়ি কাঢ়ি অহা-যোৱা কৰিছে, লৰা ছোৱালী বোৱাৰী এনে গো গোটেইখিনি মানুহ আহ ত ইমান ভাল লাগিছে খোজ কাঢ়ি পেলাই তলত যি আছে চব দেখা যায়। তাৰাপে ফুলৰ বাগিচা বিলাকো ৰং বিৰং আৰু ধৰি লওক কেনেকুৱা কেনেকুৱা যে ফুল আমাৰ ইয়াত ধৰিলোৱা দেখাই নাই আমাৰ আমাৰ ই গাঁৱলীয়া জেগাত তেনেকুৱা ফুল ইমান ধুনীয়া ফুল আছে। জেগা খিনি থাকিও ভাল লাগে ত আমি টিফিন লৈ গৈছো নিজৰ- নিজৰ। টিফিন, ধৰি লও আমি পোন্ধৰ বিশ জন মান মানুহ গৈছো।
কিয় তই ৰান্ধিবাই খোৱা নাই নেকি?
একদম খাইছো এনে বনাই খাব পাৰো তাত বনাই খালে মানে বহুত বস্তু চাব নোৱাৰিম যে সেইটো কাৰণে আমি গাই নিজৰ নিজৰ টিফিন লৈ গৈছো বনাই সেয়া চাই কেনে সেয়া গোটেই গুটকাই গোটেইখিনি মানুহ সে টিফিন টিফিন খালোঁ। টিফিন খাই আকৌ এয়া হেৰিত চিৰিয়াখানা চাব আহিছো, চিৰিয়াখানাত সোমাইছো আহি চিৰিয়াখানাত এই চিৰিয়াখানাত বেয়া লগা নাই। কিন্তু আগৰ আগত আমি গৈছিলো এ' আমাৰ মাহতৰ লগত। তেতিয়া বহুত বস্তু আছে। এতিয়া মানে ইমান বস্তু নাই। ইমান যায়ও ভাল নালাগে বস্তু খিনি অ সেইখিনিকে ল ছোৱলীক দোখাইছো যোৱা ভালুক আৰু বাঘ এনেক একে গড় এনেক ধৰি লও আগতে ভাল আছিলে জেবৰা আছিলে আৰু আগতে যে ইমান সাপ আছে অজগৰ সাপ একদম চিচাই একদম ঘৰ এটা বনাই থৈ দিয়ে একে আমি চাইছো ইমান আছে এইবাৰ তেনেকুৱা সাপ নাইয়ে কিবা যাওঁতে দেখিছোৱে তিনিজনী লেবৰা ভাবে আগতে আকৌ হৰি এ এইবাৰ বেছ ছি হৰিণ বেছ ছি পাইছো দেখা হৰিণবিলাক বেছি দেখিছোঁ তা আমি যি ছাইছিলো এশিঙীয়া
অ হৰিণ বিলাক
নাই বস্তু বহুত নাইকিয়া হৈছে যাবাচোন তুমি এয়া পিকনিকত গ'লে হাজোত আহ হাজোত গৈছো হাজোতো চাইছো ভীমৰ হেয়া ফিচাৰী বুলি কয় সেয়াত চাইছো আৰু এটা সাৰ গৰু আছে তাত চাইছো আকৌ ভীমৰ বাতি বুলি কয় একদম মস্ত একদম বাতিতো বহুত মানুহ হৈছে সেয়া বা টিছ চাইছোঁ গোটেইখিনি তাৰ পে গাড়ী ঘোৰাই, তাৰপে এ ওপৰত উঠিছো তাতহে পোৱা মক্কা আছে তাত মানে এয়াৰ দ দৰগ আছে তাত গোটেই মানুহ এটো সোমাই দোৱা কৰিছে। তাতে খানা মানুহবিলাকে টিফিন লৈ গৈছে। সেইবিলাক খাই বৈ তাৰপা সেই আহোতে তেতিয়া সেই গুৱাহাটীত সোমাই শহীদ মোজামিল হেৰিত সোমাই সেইবিলাক চাইছো চাই কৈ এ, যে, জুবিন জুবিন ক্ষেত্ৰ সেয়া সোমাইচ
জুবিন ক্ষেত্ৰত ভাল লাগে আকৌ ন' সোমাই আমিও সোমাইছিলোঁ, অ'।
চাৰি, পাঁচ মাহ মানে হ'ল যোৱা এতিয়া বেলেগ মানুহ যোৱা নাই যে, সেইটো কাৰণে গৈছ সোমায়ে যাওঁ আৰু সেইটো কাৰণে সোমাই আহিছোঁ আৰু আহো তে, সোমাই আহিছোঁ ভাল লাগে। চালে, গ'লে মানে যায় থাকিব মন যায় আৰু, এবাৰ গৈছোঁ যে তিয়া যায় থাকিব গৈ আছে। এতিয়া আগতে উম, এতিয়া ন নতুনকে বনাই আছে, জুবিন ক্ষেত্ৰ এক একদম ৱাল গাঁঠি, আগতে ধৰি লওঁ এনেকুৱা হেৰিত থৈ দিছিলে, মাটি পকাৰে তলটো বনাই এতিয়া একদম গোটেই হেৰিটো বেৰি লৈছ ভাল লাগিছে। এতিয়া তুমি গৈছা না নাই জুবিন ক্ষেত্ৰ?
মই গৈছো, মই চাৰিবাৰ মানে গুৱাহাটীত গ'লে মানে পিনে এপাক সোমাই আহোৱে আৰু।
অ'।
ভাল লাগে।
া দেখিছা চাগৈ। জুবিন ক্ষেত্ৰ।
ভাল লাগে আৰু দোকান বজাৰ বেছি, আৰু মানে ৱাল দি আছে।
বহুত মানুহ। মানুহবোৰ দেখিলে এ তাত গলে মানে আহিবই মন নাযায়। তাত দিনতটো থাক থাকিলে সূতা নপলাই এনে কোৱা। ভালে লাগে, মানুহ বিলাকো আছে, এজন অন্ধ মানুহ এজনে একদম জুবিনৰ এয়া জে মায়া দ আমি শুনি আছো মানুহখিনিক ইস্পিকাৰ লৈ পিন্ধি লৈছে, লৈ পেলাই মায়াবিনী টো, গাইছে তা আমি সেয়া শুনিছোঁ ওচৰতে বহি ভাল লাগিছে, থাকি ভাল পিছত আৰু হোটেলত সোমাই চাহ, পানী খালোঁ গোটেইখিনি মানুহে, খাই বৈ, গুচি আহিলোঁ আৰু উপায়
অ', জুবিনৰ ক্ষে আনাৰস কাট কাটি, কাটি বেচে নিমখ জলকীয়াৰে খায় বঢ়িয়া লাগে।
তোমাৰ আম্মা
আম্মা যায় আমাৰ লগত উম, ফুৰিব গ'লে একেলগে যাওঁ।
নেটৱৰ্কটো বৰ খেলি মেলি হৈছে।
অ', মোৰ মাততো শুনা নাই নেকি আপুনি?
চাগে ন' এনেকুৱাকে।
অ', আমাৰ লগতে যায় এক কেলগে যাওঁ, চব ফুৰিব।
গ'লে ভাল লাগে, কবাচোন তুম আম্মাক, আমি কয় আহাবাৰ যাম, তোমাৰ আম্মাক কবা এনেকে কৈছে, আপোনাক লগ ধৰিব, আপোনাৰ বান্ধৱী এজনী, কৈছে আগতে গ'ল এবাৰ, এতিয়া আক যাব অ'।
গাড়ী ভাড়া কৰি যাব আৰু?
অ, নেটৱৰ্কটো বহুত জ্বালা হৈছে দেই, একদম মাতটো অহা নাই, বহুত অসুবিধা হৈছে। নেট, অ' তুমি শুই আছানে উঠিছা?
অ', এ এনেই, শুই আছোঁ, কিনো কৰিম আৰু
সন্ধিয়া হৈছে আৰু দি মুখ হাত ধোৱা। ধুই অকমান ফ্ৰেছ হোৱা বাটত অকমান ওলাই আহা এতিয়া। সন্ধিয়া হৈছে শুই আহ এতিয়া শুলে আৰু ৰাতি ক'ত শুবা। উম
বৰষুণতো ধৰি থাকে বাটত যাব টান লাগে আৰু। অ আৰু ৰাতিটো বাটটো বোকা
হম
বাটটো বোকা বৰষুণৰ কাৰণে যাব বহুত অসুবিধা।
বাটটো অ এ এইটো যে মানে বোকাই বলক পাডোখৰ ভাল আৰু সেইটো ধৰি লও অলপ মাটি দি গলে ৰাস্ত ভাল হ'ব আৰু আমাৰ ইয়াত কু গলক পাৰা আমাৰ ইয়াত ধৰি লোৱা বেয়া নহয় ভাল তোমালোকৰ তাত কেঁচা গাঁৱলীয়া ৰাস্তা কেঁচা যেতিয়া
উম,
যদি তোমালোকৰ তাত ব্লক পাৰি লয় তেনেহলে ভাল হ'ব গাঁৱ ৰাস্তাাবোৰ কেঁচাই। টাউনতহে ভাল ৰাস্তাবোৰ।
উম, হে সেইটো হয় বাৰু।
উম,
ভাত পানী খালেনেে নাই?
তোমালোক তোমাজলোকৰ মা এনে লৰ আচাৰ বনাই নে? মলে আচাৰ বনাইও ভাল পা খাইও ভাল পাওঁ মই বনাম অ, মই বনাও খাও মই খাই ভাল পাওঁ আচাৰ হ ৰ লগত খাইও ভাল পাওঁ তাৰ পৰাৰা এনেও ধৰি লও এই আমাহ অ বগৰীৰ আচাৰ বোৰ এ হ ন মিঠি থৈ দি যে পগাই পগাই লৈ সেইটো বাতিত লৈ অ। বা প্লেট এখনত লৈ মই খাই খুব ভাল পাওঁ বগৰী আচাৰ মই বনায় মানে দিন এই বগৰীৰ দিনত সেইটো আচাৰ বনাওঁ। বনাই খাই ভাল পাওঁ মই আচাৰতটো আছে এাই বৈয়ামত দুটা বয়ামত বনাইছিলো এটা বয়াম শেষ আৰু এটা আধা শে হৈছে। আৰু আধা বয়ামটো এতিয়া
আমাৰো বনাই বাৰু
চিজিন হ'লে বনামা এতিয়া আমৰ আচাৰ খিনি বনাইছো শ খিনি আছে আমাৰ খোৱা যোৱা নাই এই বগৰীৰ আচাৰখিনি খাই আছো যে পিছত আমৰ আচাৰ খিনি খাম আৰু।
উম।
তোমালোকে আম্মাক কবাচোন মিঠৈ অ বগৰীখিনি মানে শুকাই লব লাগে শুকাই ধুই প্ৰথম ধুব লাগে ধুই ৰ'দত শু গাব লাগে। শুকাই লৈ যেতিয়া ধৰি লও মি ধুই দি পগাবা।
হেল্ল'
আকৌ ধুই লৈ পেলাই মিঠৈ খিনি পগাবা পগোৱাৰ পিছত মিঠৈখিনি যেতিয়া পাৰাহী জৱৰ গেছত পে নহয় তাত তেতিয়া বগৰিনী পেলাই দিবা ধুই পেলাই, পেলাই অ বগৰীখিনি পেলাই দিয়া পিছত এতিয়া বগৰিখিনি এনেও‌ পোৰা পা। কালে আহিব ন মিঠৈ।